কি কৰিছে।
অ মই আছো এনেই ঘৰতে আপোনাৰ কলেজৰ পৰা আহিলো এতিয়া। ভাত চাত খাই অকণমান জিৰণি লৈ পেলাই এতিয়া আছোঁ আৰু এনেই মোবাইলটোকে চাই পেলাই।
হয় হয় হয় মইো এই কলেজৰ পৰা আহি পালো ভাত চাত খালো? ভাত চাত খাই পেলাই আৰু এতিয়া বৰ্তমান। এই বিচনাতে শুই আছো, আৰু ফেনৰ হাৱা লৈ ফেনখনৰ পৰাও গৰম গৰম হাৱা ওলাইছে। আপুনি এটো কি বুলি কয় খোজ কবালৈ ওলাই নাযায় নেকি?
নাই এতিয়া এদিন গৰমত ক'ত নো লাই যাব। তাতকে ঘৰতে আপোনাৰ ফেনৰ সাৰ লৈ বহি থকাই ভাল।
তাকে মই বোলো ভাবিছিলো আপোনাৰ লগতে কথা এটা অলপ পাতো বোলে কি হেৰি। ইয়াৰ ওপৰত আমাৰ। বিজ্ঞানে আমাৰ যাতায়াত ব্য্ৱস্থাৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলাইছে বা ধৰি লওক। আগৰ দিনৰ যাতায়াত ব্যৱস্থাস সমূহ কেনেকুৱা আছিলে বৰ্তমান। যাতায়ত মানে পৰিবহন ব্যৱস্থা আৰু মাটিৰে হওক বা। পানীৰে যোৱা হওক বা আকাশেৰে যোৱা, তে তেনেকুৱা মানে কথাবিলাক অকনমান আপোনাৰ লগত আলোচনা কৰো বুলি ভাবিলো আৰু আপুনি বাৰু কওকচোন বাৰু, তাৰ ওপৰত অলপ মইয়ো যিমান খিনি জানো আপোনাৰ লগত - তে
হয় নিশ্চয়, এতিয়া আপুনি দেখিবলৈ পাইছে বৰ্তমান সময়ত আপোনাৰ যিটো যাতায়াত ব্যৱস্থা যিটো বহুতখিনি বৰ্তমান বাঢ়ি গৈছে মানে উন্নতি হৈছে একচুৱেলি। আহ আগতকে বহুতখিনি উম, উন্নতি হৈছে। ত' চাবলৈ গ'লে আগৰদিনত মানুহে প্ৰথম একেবাৰে ফাৰ্ট ষ্টেজৰ পৰা যদি চাবলৈ যায়। মানুহে এখন ঠাইৰ পৰা এখন ঠাইলৈ যাবলৈ খোজকাাঢ়ি গৈছিলে। আহ ভৰিয়ে দি খোজকাঢ়ি গৈছিলে আৰু তাৰ পিছতে আহিলে অ চাইকেল, ত' চাইকেল তাৰ পিছৰৰ ষ্টেজত মানুহে চাইকেল লৈ পেলাই আন এখন এ এঠাইৰ পৰা আন এখন ঠাইলৈ যায়। তাৰপিছত আহিলে আপোনাৰ মটৰ চাইকেল দি আন এখন, এখন ঠাইৰ পৰা আন এখন ঠাই লৈ যায়, ত এ এতিয়া আহিলে তাৰপিছত গাড়ী আহিলে এতিয়া চাবলে। কলে ষ্টেপ বাই ষ্টেপ মানে বস্তুটো বহুতখিনি ডেভলপ হৈ গৈ আছে। ত' সেইখিনি যদি চাবলৈ যাওঁ গোটেইখিনি আমাৰ চাইন্সৰে অৱদান হয়।
হয় হয় মানে আপুনি কৈছে ঠিকে। কৈছে বাৰু আপোনাৰ কথাবিলাক অ বুজি পাইছো মই, অ ইয়াত মানে কি হৈছে আপুনি কৈছে যে যিহেতু খোজকাঢ়ি প্ৰথমৰ আগতে গৈছিলে ত তাৰপিছত মানে কি মই ভাবিছো আগৰ দিনৰ মানুহ বিলাকে কি কৰিছিলে, আগৰ দিনৰ মানুহ বিলাকেতো আপোনাৰ আহ, তেতিয়াতো ক'বালৈ যাবলৈ বহুত দূৰ যিমান দূৰ খোজ কাঢ়ি যাব লাগে। বা যোনবিলাক ধনি ধনি মানুহ আছিলে সিহতিটো তেতিয়া দিনৰ আৰু। ধনী ধী মানু আছিলে সিহঁৰ গৰু গাড়ী ঘোঁৰা গাড়ী এইবিলাক আছিলে এইবিলাকত। অহা যোৱা কৰিছিলে, দূৰ দূৰলে। আৰু তাৰপিছত এ লাহে লাহে- এই চাইকেল বস্তুটো ওলালে আৰু। অ পেডেল মাৰি মাৰি যাব পাৰে তেতিয়া চাইকেলত ন, অ অ অ মইতো দেখি দেখিছো আগৰ দিনৰ চাইকেলে, আগত এ চাইকেলত আপোনাৰ লাইট জ্বলাই চলাই দিলে লাইট জ্বলি যায়
উম-উম। অ এ চাবলৈ গ'লে একচুৱেলি আপোনাৰ ওঠৰশ বা ন ওঠৰশ শতিকাৰ পৰা ঊনৈশ শতিকাৰলৈকে যিটো আপোনাৰ ডেভলপমেণ্ট হৈছে ত' ঊনৈছশ শতিকাৰ পৰা বৰ্তমানলৈকে মানে যোগাযোগ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে বহুত খিনি। কিমান আগবাঢ়ি দেখা গৈছে। হয় মানে ইনষ্টেণ্টলি যদি আপুনি চাবলৈ যায়, ৰিচেন্ট আপোনাৰ অ পঞ্চাশ বছৰ বা সত্তৰ বছৰত বহুত খিনি মানে যোগাযোগ ক্ষেত্ৰতে হওঁক বা তাত ক্ষেত্ৰতে হওক বহুত খিনি আ আগবাঢ়ি গৈছে, ত' সাইন তাত চাইন্সৰ বহুত খিনি টান আছে।
উম, মানে সেইটোয়ে আৰু আজিৰ পৰা ধৰি লওক এশ বছৰৰ আগত যোনটো আছিলে এতিয়া বৰ্তমান সেই বস্তুতোক যদি এতিয়াৰ লগত কম্পেয়াৰ কৰিব যাওঁ সেইটো সম্ভৱে নহয় মানে এতিয়াৰ দিনত মানে যাতায়াত ব্যয়ৱস্থাও। অ এতিয়া দিনৰ যাতায়ত ব্যৱস্থা বহুত ওপ- ওপৰত মানে আগৰ দিনত সেই আপোনাক কলো নহ গৰু গাড়ী ঘোৰা গাড়ীত গৈছিলে। তাৰপিছত চাইকেল ওলালে আপুনি ঠিক কৈছে, আপুনিওতো কৈছে মটৰ ওলালে যেতিয়াই মানে নাই মটৰ ইঞ্জিন নললে তেতিয়াৰ পৰাই বাইক হ'ল অ বাইকৰ পিছত আপোনাৰ বাইক মানে সেইবোৰ ওলাইছিলে যে স্কুটাৰ স্কুটাৰ ওলাইছিলে, স্কুটাৰ স্কুটাৰ চু স্কুটাৰ, তাৰপিছৰ পৰা লাহে লাহে মানে গাড়ী চাঢ়ি চাৰিচকীয়া বস্তু ব্যৱহাৰ কৰিব ললে। আৰু আজিৰ দিনত। গৈ পেলাই আমাৰ এতিয়া ওচৰত কি কি নাই এতিয়া আৰু আমাৰ গাড়ী আছে বিভিন্ন ধৰণৰ। গাড়ী আছে, কি কি গাড়ী আছে ইলেকট্ৰিক গাড়ী পৰ্য্যন্ত আছে, আকৌ আপোনাৰ ৰে ৰেল ৰে'ল আছে, ৰেলৰ আপোনাৰ বিভিন্ন ভাগ আছে। ৰেল আপোনাৰ অ এ এইটো কি বুলি কয় কাৰেণ্টত চলা ৰেল ডিজেলত চলা ৰেল। বিভিন্ন ধৰণৰ আছে আৰু এতিয়াতো চুপাৰ স্পীডৰ ৰেলো উলিয়াই আছে আৰু তাৰপিছত আৰু লগতে আমাৰ কি আ কাশেদি যাবলে উৰা জাহাজ চোৰা জাহাজ এৰ'প্লেন। হেলিকপটাৰ, মানে এতিয়াৰ দিনতো কম্পেয়াৰ নহয় আৰু।
হয় নিশ্চয়, এতিয়া যদি আপুনি যদি চাবলৈ যায় যোগাযোগ ব্যৱস টো আপোনাৰ প্ৰতি প্ৰতিটো ক্ষেত্ৰতে চৰি যাতায়াত ব্যৱস্থাটো। আপোনাৰ এ এ স্থল স্থলেই হওঁক বা জলেই হওঁক বা আকাশেই হওঁক প্ৰতিটো ক্ষেত্ৰতে বহুতখিনি ডেভলপমেন্ট হৈ গৈছে। তই এতিয়া মাটিয়েদি যোৱা যেনেক এতিয়া চাইকেল, বাইক, মটৰ গাড়ী, মটৰ গাড়ী বা যেনেকে বিভিন্ন ধৰণৰ বহুত খিনি ডেভেলপমেণ্ট আপোনাৰ বাহন, যান-বাহন ওলাইছে, তেনেকে আমাৰ যদি আমি এ যদি মানে জলৰ মানে পানীৰ যদি যি যিটো যোগাযোগ ব্যৱস্থা নৈ দি হওঁক বা সাগৰে দি হওঁক এইটো যদি চাবলৈ যাওঁ ত' আগতে মানুহে নাও ইউজ কৰিছিলে। বা বিভিন্ন ধৰণৰ মটৰ নাও ইউজ কৰিছিলে। কিন্তু বৰ্তমান সময়ত চাবলৈ গ'লে বহুত ডাঙৰ-ডাঙৰ আপোনাৰ ফেৰী ওলাইছে বা বহুত ডাঙৰ জাহাজ ওলাইছে। ত' সেইবিলাকৰ জৰিয় দেশৰে হওঁক, ইন্টাৰনেচনেলি এটা মানে প্ৰতিখন দেশৰ লগত এখন কানেক্ট হৈ আছে। ত এতিয়া যদি চাবলৈ যায় আমাৰ ভাৰতবৰ্ষৰে আন এখন দেশৰ পৰা জ জল মানে জলপথেদিয়ে এ বিভিন্ন ধৰণৰ বহুত অইলে হওঁক বা বিভিন্ন ধৰণৰ বস্তু আন এখন দেশ দেশৰ পৰা বস্তুটো আনে, আমাৰ ইয়ালে আনে। তেনেকে আমাৰ ইয়াৰ পৰা আৰু বেলেগ এখন দেশৰ লৈ বিভিন্ন বস্তু এ জলপথে দিও যায়। ত' সেইখিনি চায়েন্সৰ জৰিয়তে বো ত মানে যিখিনি আপোনাৰ নাও হওঁক বা যিখিনি আগৰ আছিল সেইখিনি ডেভলপমেণ্ট পৰা চাইন্সে এখন ডাঙৰ বা বা হেৰি বনাইছে এ ফেৰী বনাইছে বা জাহাজ বনাইছে। ত' সেইখিনি চাইন্সৰে অৱদান বুলি মই ভাবো।
হয় হয়, এইটো সঁচা একদম সঁচা কথা কৈছে, আমাৰ যোনটো জলপথ আছে জলপথ টোৱে মানে আমাৰ বেছিভাগ আমাৰ আমদানিৰ দানী বেলেগ দেশৰ লগত সেইটো জলপথেদি হয়, জলপ সুচল কৰি তুলিছে, সেই জলপথে দিয়ে হয়। আৰু জলপথটো মানে বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ দেশৰ কোনো এখন দেশৰ অৰ্থনীতিৰ কাৰণে মানে আৰু তাৰ লগতে আমাৰ উম ইন্টাৰনেল যোনটো ব্যৱস্থা আছিলে ভিতৰৰ দেশৰ ভিতৰৰখিনিত। তাৰ কাৰণে আমাৰ এ ট্ৰেইনৰ ব্যৱস্থা আছে, মালগাড়ী-চালগাড়ী
উম উম আৰু তাৰ জৰিয়তে চাবলৈ গ'লে তাৰ জৰিয়তে আমাৰ বৰ্তমান সময়ত কি হৈ একদম এ যিটো ডাঙৰ আমাৰ অসুবিধা হৈছে সেইটো হৈছে সময়টো। আমাৰ সময় বিলাক মানে বহুত উম কম সময়ৰ ভিতৰতে আমি এতিয়া এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাব পাৰো। এতিয়া আগতে যিটো চা চাবলে পাই যে আগতে খোজকাঢ়িয়ে যাওক বা চাইকেল দিয়ে হওক এখন ঠাই পৰা এখন ঠাইলৈ যাবলৈ বহুতখিনি সময় লাগে। ত' এতিয়া আমি বৰ্তমান চাবলৈ গ'লে বাইকে হওঁক বা গাড়ীয়ে হওঁক বা ব্যৱহাৰ কৰি আমি অতি কম সময়ৰ ভিতৰতে বহুত দূৰ দূৰ জেগা ভ্ৰমণ কৰিব পাৰো।
আৰু তাৰ উপৰি যাতায়ত ব্যৱস্থাৰ লগত তে আমাৰ এতিয়া যিবিলাক ধৰক আগতে ৰাস্তা পদূলিবিলাক ভাল নাছিলে। ত' এতিয়া এতিয়া যদি চাবলৈ যাওঁ এতিয়া অসমতে চাওক এতিয়া আপোনাৰ অসমৰ বহুত খিনি জিলা আপোনাৰ চাৰি লেনযুক্ত ৰাস্তাই দিয়ে মানে ৰাস্তা তৈয়াৰ কৰি দিছে চৰকাৰে হওঁক, চৰকাৰে। ত' সেইটো কাৰণে আমি স্পেচিয়েলি চৰকাৰক আমি ধন্যবাদ জনাব লাগিব। কাৰণ আমাৰ যাতায়াত ব্যৱস্থাটো আগতে যিটো নাছিলে ত ৰিচেন্টলি টেন ইয়াৰ্চ বা টেন ইয়েৰ্চ, ফিফটিন ইয়াৰ্চত আমাৰ যিবিলাক পথ বিলাকো বহুত ধুনীয়া হৈ গৈছে।
ত সেইটোৱে সেইখিনি গোটেই বস্তুখিনি বিজ্ঞানৰ জৰিয়তেও আমাৰ এতিয়া সম্ভৱ হৈ পৰিছে বিজ্ঞানৰ লগতে আমাৰ প্ৰযুক্তি প্ৰুক্তিবিদ্যাক আমি এ ধন্যবদ কৰিব লাগিব। যোনটো প্ৰযুক্তিবিদ্যা সেইটো বিজ্ঞানৰে অৱদান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মিলি পেলাই বৰ্তমান আমাৰ সেই বস্তু বস্তু খিনি অলপ সুচল কৰি তুলিছে যাতায়ত ব্যৱস্থা ধৰি লওক যেনেকে কলে স্থলপথে হওক বা জলথ কতে হওক বা আকাশী পঠিয়াব প্ৰতিটো ক্ষেত্ৰতে বিজ্ঞানৰ বহুল বহুল অৱদান আছে
হয়
চাবলৈ গলে এতিয়া ধৰি লওক আপোনাৰ আপুনি আপুনি যোনটো কলে আপোনাক মই মই যোনটো কৈ আছিলো ৰেলৰ ৰেলৰ সূচনা ত ৰেল বস্তুতটো আপোনাৰ বহুত খিনি আমাৰ ভিতৰৰ মানে দেশ এখনৰ ভিতৰত চলিবৰ কাৰণে ৰেলটো বহুত বেছি গুৰুত আছে কাৰণ আ যেনেকৈ মানে আমাৰ জলপথে বাহিৰৰ দেশৰ লগত কানেক্ট কৰিবৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ হয় ত তেনেকৈ আমাৰ দেশৰ এখন ৰাজ্য সেইখন ৰাজ্য ৰ লগত কানেক্ট কৰে আমাৰ বেছি ৰেলসমূহে কৰে ত' ৰেল বিলাকত আপোনাৰ বস্ত কঢ়িয়াবলগীয়া হওক বা মাল গাড়ীৰ টাইপৰ ৰেলে হওক বা পেচঞ্জাৰ যাব লগীয়া হলে এতিয়া অ বাইক মানে গাড়ী চাৰী দি ইমান দূৰ যাব পাৰে ত' ৰেলেদি বেছি সুকলমে বেছি ভাল যাত্ৰাকে কৰি পেলাই যাব পাৰে ত' ৰেল বস্তুতোয়ে এখন ৰাজ্যৰ পৰা এখনে যাত এ ৰাজ্য ৰাজ্যলৈ যাবৰ কাৰণে বেছি সহজ হৈ পৰে হয়নে নহয় আৰু আৰু যোনটো উৰা জাহাজৰ কথা ক কৈছো প্লেন এৰ'প্লেইন ত' সেইবিলাকে সেই সেইখন তাত গ'লেতো আমাৰ বেছি বহুত বেছিয়ে সময় কমি যায় এতিয়া ধৰি লওক আমি অসমৰ পৰা দেলহি যাবলৈ আপোনাৰ কিমান টাইম লাগিব খুব বেছি আধাঘণ্টা বা একঘণ্টা লাগিব কিন্তু আমি যদি সেই বস্তুটো যদি বা আছে চৰে যাওঁ তেনেহলে, আমাৰ লাগি যাব এক দুই দিন। তেনে দুই দিন লাগি যাব ন। ত তেনেকে ক্ষেত্ৰত আপোনাৰ বহুত খিনি সময় বাচি যায়। অ দ হ'ব পাৰে অলপ অ পইচা অলপ বেছি দিব লাগিব আৰু কোনে এৰপ্লেনখনত কিন্তু যোনবিলাকৰ মানে পইচা তাৰ অসুবিধা নাথাকে বা যাক মানে সময়ৰ বেছি ভেলু দিবলগীয়া হয় তাৰ কাৰণে এইটো এটা বহুত অ' উত্তম মানে উপায় ৰ এৰোপ্লেনেৰে যোৱাটো হয়ে নহয়।
নিশ্চয়, নিশ্চয়, সেইটো কাৰণে আমাৰ ব বহুত ভাল হৈছে বৰ তোমাৰ এতিয়া আমি ধৰক বিভিন্ন আমাৰ বিভিন্ন অসুবিধা হলে আমাৰ বেমাৰ হলেই বা বিভিন্ন ইমাৰ্জেঞ্চি কাম থাকিলে আমি অতি কম সময়তে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাব পাৰোঁ এতিয়া ধৰি লওক যদি আমাৰ ইনষ্টেণ্টলি কাৰোবাৰ যদি এক্সিডেন্ট হওক বা ডাঙৰ বিভিন্ন বেমাৰে হওক আমি অতি কম সময়ৰ ভিতৰতে অ' যদি এ হস্পিতেল নিব লাগে বা বিভিন্ন যদি নিব লে দিয়া হয় ত আমি যাতায়ত ব্যৱস্থাৰ জৰিয়তে অতি কম সময়ৰ ভিতৰত আমি এ হস্পিতোল গৈ বা আমি মেডিকেলৰ ব্যৱস্থা কৰি পেলাই আমি আৰোগ্য লাভ কৰিব পাৰো বা আমি সোনকালে তৃতমেন্টো লাভ কৰিব পাৰো।
হয় হয় আপুনি ঠিকে কৈছে কথাবিলাক সেই তেনেকোৱাই আৰু ব বস্তু বিলাক আহ চাবলৈ গ'লে মানে আমি যিমানটো আশা কৰিছিলো তাতকে বহুত বেছি খুব ভাল পাইছো ইয়াৰ জৰিয়তে আৰু এনেকয়ে যাতে ভৱিষ্যতেও আমি যাতে ইয়াৰ পৰা ভাল ফল পাই থাকো আৰু আৰু উন্নত হৈ থাকো মানে তাৰে আৰু আশা তাৰে আশা তাৰে এ আমি এতিয়া বৰ্তমান আৰু
বাৰু ভাল লাগিল কথা পাতি আপোনাৰ লগত। আজিলৈ ৰাখিছো আৰু নিশ্চয় আপোনাৰ বেলেগ পিক-নিক থাকিলে আপোনালৈ ফোন কৰিম বাৰু ৰাখিছো আজিলৈ।
ঠিক আছে দিয়ক।